কি কৰি
নমস্কাৰ, নমস্কাৰ। মই এই অকমান বাহিৰলৈ ওলাই আহিছিলোঁ মানে গৰমটো আপুনি দেখিছে নহয় দিনে ৰাতিয়ে মানে গৰমৰ পৰা অকনো আজৰি নাই, তাতে আকৌ সেই বিদ্যুৎ টো কৰ্তন কৰি দিয়ে, তেওঁলোকৰ মানে অসুবি দেহৰ অন্ত নাই। গ'ম পাইছে নে নাই?
তাকে এতিয়া আমাৰো একেই অৱস্থা ৰে, সেইটো কাৰণে অকণমান বাহিৰলৈকে ওলাই আহিছোঁ। তে বতাহ খাবলৈ, কিমান নো ফেনৰ তলত থাকিব।
হয়, হয়। মানে বতাহটো বৰ সুন্দৰ বতাহ এচাতি মাৰিছে। গাটো একেবাৰে জোৰ পেলাই দিছে। কিন্তু সেয়াই বিদ্যুতৰ ক কথানো মানে কি ক'ম তেওঁলোকৰ মানে অসুবিধাৰ অন্ত নাই। ৰ'দ অকমান যদি দিয়ে, যদি অকমান গৰম হয়, বেছিকে। তেতিয়া তেওঁলোকে বিদ্যুৎটো কৰ্তন কৰি দিয়ে। আকৌ বৰষুণ এজাক যদি দিয়ে, বৰষুণৰ টোপালটো মাটিত আহি পৰিলে কি নপৰিলে, তেওঁলোকে আকৌ সেইফালেও বিদ্যুৎটো কাটি দিয়ে।
হয়, হয়, আৰু এতিয়া আপুনি কথা এটা চাব। মই সেইটো কথা এতিয়া বাদ দি পেলাই আমাৰ যি মুনু কনৰ বিয়া আছিল তাৰ বাবে আপোনাৰ লগত অকমান যোগাযোগ কৰিলো।
আমাৰ মুনুকণ মানে আমাৰ এই মলেশ্বৰ দাৰ ল'ৰাটো?
হয়, হয়, আমাৰ ঘৰৰ কাষৰে মুলেশ্বৰ দাৰ ল'ৰাটো তাৰমানে বিবাহৰ বাবে
টেন্ট চেণ্ট বোৰ বিচাৰি আছিলোঁ, টেণ্টৰ তাকে মই বহুত ঠাইত বিচাৰিলোঁ বহুত দাম দাম কৈছে আৰু তাতে মোক এজন ব্যক্তিয়ে ক'লে যে, আপোনাৰ আপোনাৰ বৰ ডাঙৰ এটা কোম্পানী আছে টেন্টৰ। আপুনি টেণ্ট বৰ সুন্দৰভাৱে লগাই দিয়ে কম দামতে সেইটো কাৰণে, মই আপোনাৰ লগত যোগাযোগ কৰিলো।
হয়, হয়, আচলতে মুলেশ্বৰ দাৰ ল'ৰাটো বিয়া পাতিব পৰা বয়স হ'ল জানো? মানে বহুত সৰুটোৱে মই দেখিছিলো বাৰু দেই। এতিয়ালৈকে কিমান ডাঙৰ হ'লটো নাজানিম মই মই বোলো কথাটো শুনি ভাল পাইছো বাৰু দেই, ছোৱালীজনী কৰ?
অ', ছোৱালীজনীৰ ঘৰটো ক'ৰ আছিলে আপোনাৰ জেগাকনৰ নামতটো পাহৰিলো, কিন্তু মোৰ সেই জেগা কনলে যোৱা বাটটো মনত আছে নামটো কি আছিল জেগাকনৰ সেইটো মোৰ ইমান ভালদৰে মনত নাই।
তেওঁ বৰ কম বয়সতে বিয়া পাতিলো আৰু।
হয়, হয়, মানে ছোৱালীজনী দেখাই শুনাই গুনে-চুনে ভালেই হ'ব যেন লাগিছে।
হয়, হয়, ভালেই বাৰু। আৰু এতিয়া আমাৰ বিবাহৰ ক্ষেত্ৰত আপোনাৰ, অকমান অসুবিধা হৈ আছে। টেণ্টৰ কথাত লৈ। আৰু তাৰ লগতে বহুত কথাও আছে আপোনাৰ লগতে অকমান আলোচনা কৰি পেলাই মই মানে কামটো সুচল কৰোঁ বুলি ভাবিছোঁ।
হয়, হয়, মানে টেন্ট হাউচটোতো আছে বাৰু কিন্তু অলপমান মানে মানে এইকেইদিন অলপমান ধৰি লওক বিয়াৰ যিহেতু ছিজনেই এইটো, গতিকে তাৰিখটো অলপমান পাবলে টান হৈ আছে কাৰণ, আমি এতিয়ালৈকে জুলাই মাহতে আমাৰ দহখন বিয়া এতিয়ালৈকে আমি পাইছোয়েই দহখন বিয়াৰ কথা আমি পাতি থৈছো। ইতিমধ্যে আপুনি বিয়াৰ যদি তাৰিখটো জনাই তেতিয়াহ'লে মই নিশ্চয় আপোনাক জনাব পাৰিম যে আমি উপলব্ধ থাকিব পাৰিম নে নোৱাৰিম।
হয়, আপোনাৰ এইটো জুলাই মাহৰ ত্ৰিছ আপোনাৰ আঠাইছ তাৰিখে।
হয়, জুলাই মাহৰ আঠাইশ তাৰিখে ন'?
হয়।
জুলাই মাহৰ আঠাইছ তাৰিখে আমাৰ নাই দেই, এতিয়া আপুনি বাচিছে আৰু। অ', মানে জুলাই মাহৰ ত্ৰিশ তাৰিখে, অ', আঠাইশ তাৰিখে আমাৰ নাই। কিন্তু ঊনত্ৰিশ তাৰিখেও আছে, আমাৰ ত্ৰিশ তাৰিখেও আছে, গতিকে আঠাইছ তাৰিখৰ পৰা নাই। বাৰু আপুনি আপোনাৰ বাজেটটো কওকচোন, কিমান মানত আপুনি টেন্টটো হোৱাটো বিচাৰিছে মানে?
অ', ৰ'ব মই আপোনাক অকণমান কৈ দিওঁ, আপোনাৰ তাত মানুহ ভালেমান হ'ব, কিয়নো বিবাহখন অকণমান ডাঙৰকে পাতিছে। প্ৰায় তিনি চাৰি হাজাৰ মানুহ আহিব, আৰু তাত অকণমান খোৱা বোৱাটো বৰ উন্নতমানৰ কৰিছে, টেন্টটোতো ডাঙৰেই লাগে, এবিঘা মাটি সম্পূৰ্ণ তেওঁলোকে বিবাহ ক্ষেত্ৰৰ কাৰণে, প্ৰস্তুত কৰি ৰাখিছে, আপুনি সেই সকলোবোৰ কথা মন দি পেলাই আপুনি, এটা আনুমানিক দাম এটা আপুনি কওকচোন বাৰু? কিমান মান পৰিব?
হয়, এতিয়া যদি আপোনাক মই সঁচা কথা কব যাওঁ, কাৰণ টেন্ট বুলি ক'লেটো, আপুনি ধৰি লওক ফুটা চাৰিটা পুতি, ফটা কাপোৰ এখন মানো যদি লগাই দিয়ে, তে তেতিয়াওতো সেইটো টেণ্টেই হয়, কিন্তু সেইটো আচলতে নিৰ্ভৰ কৰে যে আচলতে গ্ৰাহকে কেনেধৰণে টেনটো বিচাৰিছে, কাৰণ, আমাক যদি আপুনি টেন্ত এটা লাগে বুলি কয়, আমি ধুনীয়াকে খুটা চাৰিটা পুতি আমি ত্ৰিপাল এখন লগাই পেলাই, আমি গুচি আহিব পাৰো। কিন্তু, এই গ্ৰাহকজনৰ, বা পৰিয়ালবৰ্গৰ যি বাজেট আমি সেই বাজেটৰ ওপৰত নিৰ্ভৰ কৰি, বিভিন্ন ধৰণৰ আমি টেন্ত দিব পাৰো। আপোনাক যদি একেবাৰে কম দামৰ পৰা মই ক'বলৈ যাওঁ, তেন্তে আমি আহ, এক লাখৰ পৰাই আমি টেন্ট আৰম্ভ কৰি দিওঁ। কাৰণ ইয়াতকে তলত আজিকালি আচলতে, যিহেতু মূল্যবৃদ্ধি হৈছে। দেশত, আপুনিতো গম পাইছেই, গতিকে এক লাখৰ পৰাই আমি আৰম্ভ কৰি দিওঁ, তাৰপিছত পঞ্চাশ লাখলৈকে যায়।
হয়, কিয়নো এতিয়া এক লাখৰ তলত আপোনাৰ এ জন্মদিন এটাও পাতোতেনে ট্ৰেনটো যি দৰকাৰ হয়, সেইটোৱেই তাত কে এক লাখতকৈ বেছি হয়, এক লাখৰ তলত বাৰু নোৱাৰি, সেইটো হয়।
হুহ। বাৰু আপুনি কেনেকুৱা ধৰণৰ টেণ্ট বিচাৰিছে? মই আপোনাক তেতিয়া আনুমানিক এটা হিচাপ দিব পাৰিম।
কিয়নো এতিয়া ইতিমধ্যে আপোনাক ক'লোৱেই, বিবাহখন অকণমান ডাঙৰ। মানুহো সৰহকৈ মাতিছে, সেইটো কাৰণে উন্নত মানৰ, যিমান পাৰে উন্নত মানৰ অকমান পাতিব কিয়নো মই বহুত ঠাইত বিচাৰিলোঁ, সেই উন্নত মানৰ যি টেণ্ট, তেওঁলোকে উন্নতমানৰ দিছে কিন্তু তেওঁলোকে দাম কৈছে, পঞ্চল্লিছ লাখ চল্লিশ লাখ, সিমান দামত মানে আমাৰ ইমানো বাজেট নহয়, আমাৰ আপোনাৰ কমেও পঁচিশ লাখলৈকে দিব পাৰিম আৰু, আৰু তাৰ লগতো বস্তু কিছুমান জড়িত থাকিব।
হয় হয়, তেতিয়াহ'লে মই আপোনাক ভাল টেণ্ট এটা দিব পাৰিম, মানে আপোনাৰ যি পোহৰৰ সুবিধাসমূহৰ পৰা ধৰি লৈ অ', সকলো সমূহ মানে তাৰ মাজতে সোমাই পৰিব, পোহৰৰ পৰা ধৰি, আহ অলপ মান ধৰি লওক, দৰা বহিবৰ বাবে, অলপমান ঠাই আমি নিজে বাচনি কৰিম, লগতে চোফা বা যিখিনি ডেকৰেচন হ'ব, মানে ফুল চুলৰ পৰা, ধৰি যিখিনি আমি সাজ সজ্জা কৰিব লাগে, সেইখিনি আমাৰ ফালৰ পৰাই আমি আগবঢ়াম। অ সেইটো, আপোনাৰ আনুমানিক আমি, মই আপোনাৰ লগতে চকী খিনিও ধৰিছো। কাৰণ, অ মানুহ আপুনি কলে যে তিনি হেজাৰ মান প্ৰায় তিনি হেজাৰ মান মানুহ। নহ'ব, গতিকে আৰু তিনি হোজাৰ মানুহ একেলগতে নাহিলেও, মানে ধৰি লওক এবাৰতে অ জেগা খিনিও আপুনি যিহেতু ডাঙৰ বুলি ক'লে। গতিকে, কে এবাৰতে আমি যদি দুহেজাৰ মানুহ বহিব পৰা সুবিধাও কৰো তেতিয়া ধৰি লওক ৰিচিপচনৰ পৰা ধৰি চকী প্ৰায় আহ পঁচিছশ খনৰ ওপৰত লাগিব।
হয় হয় আৰু আপুনি যিখন চুকি দিব বা বহিবৰ বাবে ৰিচিপচনৰ এইখনৰ কথা কোৱা নাই যিখন নৰ্মেলি বহি পেলাই দিব সেই চকীখনত আপোনাৰ কুচন লগাই দিব লাগিব কিন্তু অকণমান ডাঙৰ ডাঙৰকৈ পাতিছে পাৰিলে দাম বাঢ়িলেও আমাৰ কথা নাই। দিব পাৰিম কিন্তু মানে সেই যিটো উন্নত মমানৰ কৰিবলৈ চেষ্টা কৰিব লাগিব
হয় হয় হয় সেইটো বাৰু মই কৰি দিওঁ আপুনি কোনো তাত চিন্তা নক মানে মই আপোনাক আনুমানিক হিচাপ এটা দিছো। চকী আপোনাৰ যদি কোচন লগোৱা হয়। তেন্তে অলপমান অ, ধনৰাশিতটো অলপমান বৃদ্ধি কৰিব লাগিব। লগতে মই চকী আপোনাৰ পঁচিশশখনন ধৰিলো, দুহেজাৰ খন ধৰিলো, মই টেন্টৰ ভিতৰত যিখিনি মানুহ বহিব সিহঁতৰ বাবে ধৰিলো আৰু, পাঁচশখন চকী মই ৰিচিপশ্যনৰ কাৰণে ধৰিছোঁ।
হয়।
তাৰপিছত আ পাঁচখন চকীত, আ আপোনাৰ যদি চাৰিজনকেও মানুহ বহাওঁ, তেন্তে, পাঁচশখন চকীৰ কাৰণে অতি কমেও আপোনাৰ। আ আ। তাকে, আৰু আপোনাৰ পাঁচশখন চকীৰ বাবে, আ বিশ পঁচিশখন মান চকী আহ টেবুল লাগিব। ঠিক আছে, আচলতে বিশ পঁচিশখন মোৰ ভুল হৈছে ক্ষমা কৰিব। ডেৰশ মান আ টেবুল লাগিব।
হয় হয়, তাৰ লগতে আপোন নাৰ যি কুলাৰ, এই গৰমৰ কাৰণে কুলাৰো আমি লগাম বুলি ভাবিছোঁ। আৰু তাৰ লগতে যি ভেণ্ডিং মেচিন, সেই তেনেধৰণৰ চাৰি পাঁচটামান লগাম বুলি ভাবিছোঁ।
আৰু যদি কুলাৰ অকণমান মানুহৰ ঘৰত তেতিয়া কুলাৰো অকণমান বেছি লাগিব। মই দহ টা কুলাৰ ধৰিছো, আপোনাৰ দহটা কুলাৰে হৈ যাব নহয় চাগে?
অ হৈ যাব হৈ যাব। আপোনাৰ কিমান মান পৰিব?
হয় মানে আপুনি দহটা কোলাৰ ধৰক। পঁচিছশখন চকী ধৰক, হয় হয় ফেন আ ফেনো মই দহখনেই ধৰিছোঁ।
ফেনখন অকণমান অত্যাধিক লাগিব। কিয়নো আমাৰ, যি কে কেটাৰিঙৰ তাত তাতো লাগিব আপোনাৰ কেইখনমান।
হয় হয়, মানে মই ভাবিছো কি ফেন আমি যি মানে, সাধাৰণতে যিটো ফেনৰ চাইজ থাকে, আমি সেই চাইজটো। অলপ মান ডাঙৰ আমাৰ হাতত আছে ফেন। গতিকে অকমান আমি ডাঙৰ, অ চাইজৰ আমি ফেন লগাই দিম গতিকে দছখন ফেন মই ধৰিছো। আহ তাৰ পিছত কুলাৰ আপোনাৰ দছটা ধৰিলো চকী পঁচিছশখন ধৰিলো। টেবুল আপোনাৰ দেৰশখন ধৰিলো। বাকী টেন্টটো অকমান ডাঙৰ হ'ব জাক জমকতটা লাগিব মানে মই একদম আপোনাক নিজৰ মানুহ বুলি কৈছো দাদা মানে আমাৰোতো ব্যৱসায় মানুহ আমাৰোত অকনমান লাভৰ কথা আমি চিন্তা কৰিব লাগিব। হয় গতিকে আ বাইশ লাখ মান টকাত আমি গোটেই টেন্টখিনিৰ দায়িত্ব আমি ল'ব পাৰিম।
হয় হয়। আৰু এই যি আমাৰ কইনাৰ ঘৰ দৰাৰ ঘৰটো হৈ গ'ল কইনাৰ ঘৰত দুটামান বস্তু আছিলে।
হয়, আপুনি পো
হয়, এই ক কইনা এতিয়া আপোনাৰ বহিবৰ বাবে যিখন আসন, সেই আসনখন আৰু তাৰ লগতে আপ পোনাৰ যি এ যৌতুকটো আহিব ন সেই যৌকটো যৌতুকটোৰ বাবে ন আপোনাৰনো ফাৰ্নিচাৰ দোকান এখনো আছে তাৰ পৰা বস্তু কেইটামান লাগিছিল।
হয় হয় ফাৰ্নিচাৰৰ দোক কান মানে আছে এতিয়া আপুনি যৌতুকৰ কথাটো আপুনিয়ে পাতিছে যে মানে আপোনাৰতো দৰা ঘৰৰ আছিলে আপুনি কইনা ঘৰৰ কথাখিনিও পাতিলে যে‌।
নে কি মই সেই কইনা ঘৰৰ লগতো অলপ মিতিৰে বুলি ক'ব লাগিব আৰু মই এইবিলাক ক্ষেত্ৰত অকণমান জড়িত থাকোঁ যে সেইবাবে মোক এই কইনা ঘৰৰ পৰা যি কইনাৰ মাক কে মোক সেই কথাখিনি কলে যে তুমিয়ে কথাখিনি পাতা এনেকে তেনেকে বস্তু কেইটা গোটাই দিয়া। মই বোলো হ'ব মই দৰা ঘৰৰ কামটো কৰিয়েই তোমাৰ বস্তু তোমালোকৰ বস্তুকেইটা পককৈ গোটাই দিম বুলি ক'লোঁ এতিয়া কথা দিয়াৰ পাছত তো কথাটো ৰাখিব লাগিব সেইবাবে তোমাৰ লগতে পাতি দিলো।
হয় হয় আচলতে তেওঁলোকে ফাৰ্নিচাৰৰ কথা মানে বাজেটটো কিমান কি কৈছে আপুনি এবাৰ যদি জনায় তেতিয়া মোৰ সুবিধা হ'ব আপোনাক ক'বৰ কাৰণে।
বাজেটটো আপোনাৰ তেনেধৰণে পৰিব বাজেটটো আপোনাৰ পোন্ধৰ লাখমান পৰিবগে।
হয় হয় তেতিয়া মই আপোনাক কৈছো যদি আপুনি পোন্ধৰ লাখমান টকাৰ কথা কয় একদম সুন্দৰ আমাৰ ফাৰ্নিচাৰ আছে গতিকে পাই যাব ধৰি লওঁক আ দুখন বিচনা পাব এখন ডাবুল বিচনা আৰু এখন চিংগুল
হেল্ল' হেল্ল'